হেল্ল'।
অ নমস্কাৰ আহ, আপুনি এতিয়া কি কৰি আছে?
অ এইয়া এনেই আছো বাৰু, এতিয়া বহি আছো বাৰু এনেই।
মানে মই আপোনাক ফোন কৰা উদেশ্যটো মানে ইডুকেচ নৰ ওপৰত কিবা আলোচনা কৰিব বিচাৰিছে
হয় হয় হয় হয় হয় হয় ভাল টপিক হয় হয় হয় ভাল ভাল পাৰিম পাৰিম পাৰিম হয়।
এতিয়া আপুনি ফ্ৰী
হয় হয় ফ্ৰী আছো হয় হয় তই ফ্ৰী আছোঁ বাৰু আপুনি পাৰে বাৰু সুধিবলৈ প্ৰশ্ন সুধিব পাৰে
এতিয়া আমি কি এডুকেনৰ বিষয়ে কিবা আলচনা স কৰিম আৰু না মানে আজি আজিকালিৰ নতুন কিবা জেনেৰেশ্যনৰ কিবা হ ইডুকেশ্যনটো কেনে মানে ছিষ্টেমত দিলি ভাল হয় এইটো আপুনি অলপ ক'ব নে কি
হয় হয় এতিয়া বৰ্তমান যোনটো পঢ়া শুনা চলি আছে এতিয়া স্কুলত প্ৰায় ঠিক থঠাকে আছে চলি আছে বাৰু কিন্তু মানে প্ৰায় মানে আজিকালি মানুহে কি কৰিছে আজিকালি চৰকাৰী মানে কি বুলি কয় ইডুকেশ্যন বুলি কলে এটা চৰকাৰী হৈ যায় এটা অ এটা প্ৰাইভেট হৈ যায় আজিকালি মানুহে মানে কি কৰিছে বেছিভাগ মানুহে মানে চৰকাৰী পৰা চৰকাৰীতকে বেছি ছিকে মানে প্ৰাইভেটত বেছিকে মন দি আছে মানে আৰু এতিয়া মানুহে যিমান পইচা থাকিলেও মানে পইচা থাকিলেও নাথাকিলেও মানে ইমানে মানে মানুহে আজিকালি কিবা হৈ গৈছে মানে প্ৰাইভেট স্কুলত পঢ়োৱা মানে আহ এ দুখীয়া মানুহকেইটাও কি কৰে ল'ৰা ছোৱালী আজিকালি আহ প্ৰাইভেটত দিয়ে মানে মই ভাবো মানে চৰকাৰে অলপমান মানে যোনটো মানে কি কি বুলি ক চৰকাৰী স্কুল বিলাক আছে তাৰ মানে অলপমান ষ্ট্ৰিক কৰাটো মানে ভাল মানে ম মাষ্টৰবিলাকে অলপমান মানে হয় মাষ্টৰবিলাকে ল'ৰা ছোৱালীক মানে অলপ ভালকৈ চাব লাগে যাতে কাৰণ মাষ্টৰ বিলাক মানে কি থাকে মে চৰকাৰী স্কুলৰ মাষ্টৰলে বেছিক মানে পঢ়া শুনা থাকে মানে প্ৰাইভেটতকে মানে বেছি বেছিভাগ যি দেখা পাওঁ কিন্তু মানে যোনটো পঢ়াৰ যিটো কোৱালিটি দেখা যায় মানে প্ৰাইভেটত বেছি ভাল দেখা যায় আৰু চৰকাৰী কম দেখা যায় স্কুলৰ ক্ষেত্ৰত মানে কলে বেলেগত মানে কলেজৰ ক্ষেত্ৰত ক্ষেত্ৰত নহয়গৈ তেনেকুৱাকৈ মানে স্কুলৰ ক্ষেত্ৰত তেনেকুৱাকৈ হৈ যায় মানে আৰু মানে কাৰণ মানে ৰিজাল্ট হওক বা নহওক তেওঁলোকে মানে দম হ পায়েই থাকে কিন্তু মানে যদি প্ৰাইভেট হৈ যায় প্ৰাইভেট হলে কি হয় মানে এতিয়া দৰমহাটোৰ কাৰণে এতিয়া যদি ষ্টুেট যদি কমি যায় ৰিজাল্ট বেয়া হয় ষ্টুডেট যদি কমি যায় কালি দৰমহা কমি যাব কালি অলপ দৰমহা কমি যাব পাৰে সেইকাৰণে ভয়ত মানে ছাত্ৰ ছাত্ৰী সকলক ভালকে মানে পঢ়াবলৈ চেষ্টা কৰে যাতে ৰিজাল্ট ভাল হয় মানে মেট্ৰিকৰে হওক হায়াৰ ছেকেণ্ডাৰী হওক যাতে ৰিজাল্ট ভাল হওক যাতে সকলোৱে শুনক যাতে মানে আৰু বেছিকৈ এডমিশ্যন হওক যাতে টিচাৰৰ কাৰণেও ভাল ষ্টুডেন্ট এ ৱো ভাল আৰু স্কুলৰ কাৰণেও ভাল স্কুলতো বেছিকে পইচা আহিব দৰমহা বেছি হ'ব তেনেকুৱা কথা আৰু কিছুমান মানে আৰু
ঠিক আছে আপুনি যে কৈছে যে চৰকাৰী স্কুল বা প্ৰাইভেট স্কুলৰ কিবা ষ্টুডেন্টটো কি কম হয় মই এটা ক'ব বিচাৰিছো এই আপুনি কৈছে যে মানে মই ক'ব বিচাৰিছো যে চৰকাৰী স্কুলত আমাৰ পেৰেণ্টছগিলাক কিয় নিদিয়ে মানে কিয়ৰ কাৰণে মেণ্টেলিটিটো কি আৰু প্ৰাইভেট স্কুলতে বেছি দিয়ে আৰু চৰকাৰৰ চৰকাৰৰ কিবা টিচাৰগিলা কিবা ভালদৰে শ শ সিকাই আৰু প্ৰাইভেটত টিচাৰ কেনে শিকায় এইটো ডিফাৰেন্সটো আপুনি ক'ব নে কি অলপ
অ এতিয়া মানে শিকোৱাতো গোটেই কেইটাই শিকাই কিন্তু মানে চৰকাৰীও শ শিকাই প্ৰাইভেটতো শিকায় শিকোৱাতটো চবে ভালে শিকায় কিন্তু মানে এতিয়া কি হয় মানে চৰকাৰীত মানে এ বস্তুতটো মানে তেনেকুৱা হয় যে মানে বস্তুতটো ল'ৰা ছোৱালী বিলাকে যদি মানে শিকিব নি বি তেয়া মানে বেছি প্ৰেছাৰ প্ৰেছাৰ দিব নোৱাৰে আৰু প্ৰেছাৰ নিদিয়েও তেনেকুৱা মানে, আৰু প্ৰেছাৰ দিলেও মানে প্ৰব্লেম হৈ যায় চৰকাৰী স্কুলত, কিন্তু প্ৰাইভেট তত মানে অলপমান সিহঁতে কি হয় মানে অলপ বেছিকে প্ৰেচাৰটো দিয়ে মানে, যাতে এতিয়া যদি চা পচ বুজা নাই আকৌ বুজাব চেষ্টা কৰিব যদি বুজি পা তাৰকাৰণ মানে টকা পইচা দি পেলাই হয় তাতে পেৰেন্টছ বিলাকৰ মানে বেছি চাৰে মানে কিছুমান মানুহে কি থাকে মানে পইচা দি পেলাই পালে মানে অলপ ভেলুটো থাক কে মানে, এতিয়া মানে আহ এতিয়া প্ৰাইভেটত যদি এয়া গাৰ্জেন বিলাক ইমান মানে মন নিদিয়ে কাৰণ পইচা নাযায় একো নাযায় ভাবিব নিজে পঢ়িলে পঢ়িব মাষ্টৰে পঢ়াব বুলি ভাবিব কিন্তু মানে এতিয়া প্ৰাইভেটত যদি দি দিয়ে বহুতখিনি টকা খৰচ কৰে টকা খৰচ কৰাৰ কাৰণে কি হয় মানে
গাৰ্জেন কেইটা মন দিয়ে যদি চাপোজ পোৱালিটোৱে বোলে পঢ়িব পাৰে ল'ৰা ছোৱালী পঢ়িব পৰা নাই তেতিয়া মানে কি হয় স্কুলত আহি খবৰ লয়, কি পঢ়িছে কি পঢ়া নাই এবাৰ খবৰ লৈ যায়, তেনেকুৱা মানে য তেনেকোৱা যদি চৰকাৰী স্কুলতো যদি তেনেকে কৰে তেতিয়া মানে ভাবো মানে চৰ কৰি স্কুলতো মানে লৰা ছোৱালী ভাল হব, ভাল নোহোৱা নহয় কাৰণ আগৰ দিনৰ মানুহ গোটেই চৰ স্কুলৰ পৰা ওলাইছিলা, আজিকলিহে মানুহে, আজিকালি চৰকাৰী স্কুলটো বন্ধ কৰি পেলাই প্ৰায় মানে বন্ধই হৈ গৈছে, কিছুমান মানে নাথাকা হৈ গৈছে, কিছুমান এশ, দুশ, তিনিশ তেনেকা থাকে কিন্তু প্ৰাইভেটত আজিকালি বহুত হাজাৰ হাজাৰ ষ্টুডেণ্ট হৈ গৈছে। কাৰণ মানে গাৰ্জেনসকলে মন দিছে মাষ্টৰসকলে আৰু ষ্টুডেণ্ট হলেও মানে ভাবে মানে, মানে প্ৰাইভেট স্কুলত গ'লে অলপমান মানে কি হয় মানে অলপ মডাৰ্ণ টাইপ ফিল মানে নিজকে। চৰকাৰী স্কুলত গ'লে মানে নিজকে বেয়া লাগে, ল'ৰা ছোৱালী বিলাকে ভাবে আমোক মোৰ লগৰতো গৈছে প্ৰাইভেটত, মই গৈছো চৰকাৰীত মানে তেনেকা মানে ফিলিং আহে, এই ফিলিংটোৰ কাৰণে মানে মই ভাবো মান পঢ়া নহয় আৰু এইকেইটা যদি ফিলিং নাহে, এইবিলাক চিন্তাধাৰা যদি নাথাকে, তেতিয়া মানে কি হ'ব মানে পঢ়া শুনা হ'ব, কাৰণ মানে পঢ়া শুনাটো এটা কি হয় মানে কোনো মানে মনত মানে কিবা থাকিব নালাগে মানে, টেনশ্যন থাকিব তেতিয়াহে মানে পঢ়া শুনা হ'ব আৰু গাৰ্জেনসকলে যদি ভাবে মানে প্ৰাইভেট হওক বা চৰকাৰী হওক গোটেইকেইটা এনে প্ৰাইভেটতো পঢ়া হ'ব, চৰকাৰী লগতে পঢ়া হ'ব মানে। তেনেকুৱা কথা আৰু মানে, হয়।
ঠিকে আপুনি যি সুন্দৰ দৰে এক্সপ্লেন কৰিছে ভালে লাগিল। আপুনি যি কৈছে মানে কি চৰকাৰী স্কুল মই ভাবোঁ আৰু না, যে মই প্ৰাইভেট-প্ৰাইভেটত পঢ়ছিলোঁ আৰু না সৰুৰ পৰা মানে এইটো অবজাৰ্ভ কৰিছে যি মানে প্ৰাইভেট প্ৰাইভেট স্কুল যাবা কলেজৰ কিবা ৰেডিমেড নটচ দিয়ে আৰু না, কিন্তু অ', ৰেডিমেড নটচ দিয়ে আৰু ইয়াৰ কাৰণে স্তুদ ষ্টুডেণ্ট গেলা বেছিভাগ কষ্ট কৰব আৰু না। মই ভাবোঁ মানে চৰ-যেনিবা চৰকাৰী স্কুলতো মানে কনচেপটো দিয়ে আৰু না, কেনে বনাব লাগে হয়। যোনে চৰকাৰী ষ্টুডেণ্টচ, ষ্টুডেণ্টচ হয়, হিয়ে বুজি পাই না মানে আগত মানে এইটো নিজে, নিজে কিবা কি কয় এইটো লগাব পাৰে য়াত
হয়, হয়, হয়, তেওঁলোকে মানে কষ্ট কৰিবলৈ শিকে, মানে প্ৰাইভেট ইস্কুলতো মই যদি এতিয়া ল'ৰা ছোৱালীক যদি কষ্ট কৰিব শিকায় তেতিয়া মানে কি হয়, মানে কষ্ট কৰিবলৈ শিকি যায়। এতিয়া যদি গভৰ্মেন্ট স্কুলত যায়, তেওঁলোকে বহুত কষ্ট কৰিব জানে মানে কিছুমান মানে কিচ-কিছুমান বস্তুটো দেখাব লগা হয়, যায় ল'ৰা ছোৱালী যিহেতু মানে মাষ্টৰ প্ৰয়োজন মাষ্টৰে মানে অকল মান বুজালে কনচেপটো দিলে নহ'ব কিছুমান বস্তু লিখাই দেখা ব, লাগিব এই তাৰ এইটো প্ৰয়োজন মানে, আৰু কিন্তু প্ৰাইভেটত মানে প্ৰায় লিখাই দি থাকে। সেইকাৰেই ল'ৰা ছোৱালীবিলাকে কি হয়, মানে পিছত মানে সেহেঁতক ক্ৰিয়েটিভিটিটো যোনটো মানে বনাবলৈ বনাই শিকিব পৰা মানে ক্ৰিয়েটিভিটিটো নাইকিয়া হৈ যায় মানে। হয়-হয়-হয় কিন্তু চৰকাৰী স্কুলত থাকে মানে। কিছুমান বস্তু মানে চৰকাৰী স্কুলতো ভাল, কিছুমান মানে প্ৰাইভেট ত ভাল এতিয়া মানে কোনে কিটো ভাল পায় এতিয়া নিজৰ ওপৰত ডি পেন্ড কৰিব মানে হয়তো হয় হয়।
থেংক ইউ। আ যি ভালদৰে বুজাই দিছি আ আৰু এটা কথা কওঁ মই মানে আজিৰ কিবা ষ্টুডেণ্ট গেলা মানে স্কুলত নাযায় আৰ না বেছি ভাগটো কলেজো নাযায় ইউটুবত চাই, সিটো মানে আপুনি কি ক'ব বিচাৰে?
এতিয়া মানে বস্তুটো মানে কি হয় মানে, অনলাইনতো পঢ়িব পাৰি। আৰু অফলাইনতো পঢ়িব পাৰি কাৰণ কিন্তু মানে যোন টো মানে অফলাইনত ইন্টাৰেকচন হয় মানে আৰু লগৰ বন্ধু বান্ধৱী লগ পায়। তাত কথা চথা পতা হয়। হয় নাই যোনটো মানে এনভাইৰনমেণ্টটো থাকে। এতিয়া এটা ঘৰৰ ভিতৰত যদি থাকি পঢ়া শুনা কৰে, এতিয়া কি বুলি এটা বস্তু কি বুলি কও মানে এটা যদি আপুনি চাপজ মানে কি বুলি কয় এটা ঠাইতে আপুনি বেছি বস্তু শিকিব নোৱাৰিব আপুনি যদি আপুনি ওলাই যায় এতিয়া আপুনি আপুনি য এতিয়া কি বুলি কয় ঘৰৰ পৰা কলেজত বা স্কুলত ওলাই যায় আপুনি ৰাস্তাত ধেৰ মানুহ দেখা পাব বস্তু শিকিব পাৰিব হয় নাই আৰু আপুনি গৈ পেলাই তাত গৈ পেলাই আহ লগ লগৰীয়া লগ পাব, কথা বতৰা কৰিব মানে ভাল কথা শিকিব পাৰিব তেহাঁতৰ পৰা লগতে মাছ ওচৰৰ লগতো আৰু পঢ়া শুনা যেতিয়া পঢ়া শুনা কৰিব অফলাইনত তাৰ পৰা মানে কি হয় মানে যেতিয়া ইন্টাৰেক্ট কৰিবলৈ যদি মানে কিবা ডাউট থাকে ডাউট থাকিলে মানে ডাইৰেক্ সুধিব পাৰে অনলাইনতো পাৰি কিন্তু মানে কিছুমান মানে কি থাকে মানে কিছুমানে কি বুলি কোৱা মানে অ অফলাইনত বেছিকে ভাল মানে আৰু লাইনত মানে বেছিকে সুধিব পাৰে অনলাইনতো ডাবল বাৰে বাৰে সুধ থাকও নোৱাৰি। কিন্তু অফলাইনত যদি এবাৰ দুবাৰ তিনিবাৰলৈকে সুধিব পাৰি আৰু মানে আৰু তাত যেতিয়া যাব তেতিয়া লগৰ সকলেও ডাউট সুধিব হয় নাই লগৰ সকলে যেতিয়া ডাউট সুধিব তাক দেখা পাই পেলাই মানে। তাৰ মানে নিজৰ মটিভেশ্যন আহিব পাৰে যদি মানে কিবা কৰি থাকে চাপ'জ মানে অলমান হেচিদেত কৰে বা লাচ লাগে লগৰ কেই যেতিয়া সুনিব তেতিয়া মানে তাৰ নিজৰো লাজটো দূৰ হ'ব তেতিয়া মানে এই নিজে প্ৰশ্ন কৰিব তম অফলাইনৰ মানে এইটো সুবিধা আৰু যদি মানে কেতিয়াবা যদি মানে লাগে কেতিয়াবা মানে আৰু কেতিয়াবা অনলাইনতটো লাগে। অনলাইনতোত তেতিয়া মানে আজিকালি যিমান মানে ভাল ভাল মাষ্টৰ বিলাক আছে অনলাইনত মানে পটকে এভলেবল হৈছে মানে যেতিয়া বহুত দূৰত বহুত দূৰত যাব লাগে চাপজ দেলহিতৈ কোনোবা ভাল মাষ্টৰ আছে তাত আমি এতিয়া অফলাইন ক্লাছ কৰিব নোৱাৰো এতিয়া তাৰ সেইকাৰণে আমি অনলাইন কৰিবই লাগিব তাক যদি তাৰ পৰা শিকিবলৈ যদি বিচাৰোঁ। তাৰ কাৰণে আমি এতিয়া পইচা খৰচ কৰি গ'লেহে হব তাৰ কাৰণেতো আমি নোৱাৰো খৰচ কৰিবলৈ ত কিছুমান ক্ষেত্ৰত মানে অনলাইন লাগে কিছু ক্ষেত্ৰত মানে যদি সুবিধা হয় মই ভাবো মানে অফলাইন যোৱাই ভাল মানে। যদি মানে পাৰে মানে। তাৰ বেছি মানে মই ভাবোঁ মানে বেছি লাভান্বিত হ'ব মানে আৰু বেছিকৈ মানে। বেনিফিট হব মানে।
এ' ঠিক আছে আপুনি যি সুন্দ আপুনি এক্সপ্লেইন কৰি দিছাৰ না ভালদৰে ভালেই লাগিল মোৰো ডাউট আছিল কি অনলাইন ক্লাছটো ভাল না। কিবা অফলাইন ক্লাছ মানে দুটাও ভাল আৰু না চাবাগিলি আৰু না মানে চিতিউচেন টো। মিটাৰৰ আপুনি আপুনি কৈছি আগতে অ যেনিবা দূৰত দিল্লী মান না, ইয়াৰ আমি যাৱাকে আমি অনলাইন ক্লাছ কৰিব পাৰিম আৰু না, আৰু পিছে আমাৰ কিবা কলেজ এবাট আ, লোকেল জেগাৰ কলেজত মানে যাবা লাগি না, মানে ওচৰতে আৰু না ইয়াৰ কাৰণে আৰু অ', অফলাইন ক্লাছত আপুনি টিচাৰৰো সুধিব পাৰে আৰু লগ, লগ বিলায়ো পাৰে
হয়, লগ, লগৰে হয়, হয়, হয়, হয়, হয়, বস্তু শিকিব পাৰি আৰু অফলাইনত গ'লে আৰু মানে হয়, পঢ়াৰ সলনিয়ো অ', কনফিডেন্ঞ্চ বাঢ়ে, অফলাইনত গ'লে কনফিডেন্ঞ্চ বাঢ়ে, অনলাইনত এইটো কনফিডেন্ঞ্চটো নাহে আৰু মানে।
অ', ঠিকে আছে আমাৰ সময়টোও হৈ আছে আৰু পিছত আৰু আপোনালোকে ই-ইয়াৰ হয়, পুৰা এক্সপ্লিনেচনটো আমি আৰু ডাঙৰকে আৰু আলোচনা কৰিম আৰু না, এতিয়া আৰু।
হ'ব দিয়ক হয় ধন্যবাদ হয় হয় হয় হয়